শুনিছো। আছো এনে লগৰ কেইটাৰ লগত ওলাই আহিছো অকমান।
কি ভালনে? অঁ, ভাত পানী খালা? তাকে বহুত দিন ফোন কৰা নাই বোলো খবৰ এটা লওঁ লোৱাটোৰ।
অ', হয়।
ঘ বাকী ঘৰত ভাল?
ঘৰত ভাল ঘৰত ভাল, তুমি কি কৰি আছা?
মইও তোমাৰ এই অকমান ওলাই আহিছিলো বহি আছো, অ' এই মই মানে তোমাৰ ওপৰত কথা এটা আলোচনা কৰিবলৈ আছিলে মানে তোমাৰ লগত।
অ' কোৱাচোন।
সেই এই মই মানে প্ৰবন্ধ এটা লিখি আছোঁ এ পাহাৰৰ ওপৰত। মানে অলপ ৰিচাৰ্চ কৰিব লাগে আৰু মানুহখিনিৰ কথা অলপ জানি নিব লাগে ধৰা। এতিয়া আমাৰ পাহাৰতে ধৰা তোমাৰ এতিয়া তোমালোকতো আছা, আৰু কিছুমান বহুতো জনজাতীয় লোক আছে ন।
হয়, হয়, আছে।
উপৰি তোমাৰ তাতে তোমাৰ বাগান চাগান আছে তোমালোকৰ তাত, আনকি জীৱ জন্তু ওলাই আজিকালি মানে বন্য পানী ওলায়। হয় নে নহয়? গতিকে সেইখিনি কথা অকমান জানিব লে মই বিাৰিছো। এতিয়া প্ৰথমতে মানে অলপ কথাখিনি মই কৈ লৈছো যে তোলোকৰ এতিয়া পাহাৰৰ সৌন্দৰ্যটো অকমান বেলেগ সমূ হয় নে নহয়? এতিয়া কিন্তু এটা কথা দেখা পোৱা গৈছে তোমালোকৰ এইটো চাইডৰ, মই মানে অলপ গম পাইছোঁ, হয় নে নহয় মোক সেইখিনি ক'বা। যে আজিকালি কি হয়, কি কৰা হৈছে মানুহ খিনি আজিকালি কি কৰে মানে, বহিৰাগত কিছুমান মানুহে আহি প্ৰথম কথা তাতে ধৰা বহিৰাগ কথা ডাইৰেক্ট ক'বও নোৱাৰি ধৰা কিছুমান কাম কৰিব অহা মানুহে আজি আহি তাত প্ৰথম কথা অবৈধভাৱে ব মানে বসবাস কৰে বসবাসৰ ঠাই হিচাপে। তাৰপিছতে, তাৰপিছতে ইয়াৰ ওপৰি আকৌ কিছুমান কিছুমান ঠাইত মানে অবৈধভাৱে কিছুমানে পাহাৰ খান্দি থকাও দেখা পোৱা গৈছে। হয় নে নহয়? বা দু দুচ কৃতিকাৰী আজিকালি কি কৰা দেখা পোৱা গৈছে, তোমাৰ তাত বন্যপ্ৰাণী হত্যা কৰা ক্ষেত্ৰতো দেখা পোৱা গৈছে। তোমালোকৰ তাত সেইবিলাক আহ মানে এ কম বেছি পৰিানে চাগে সংঘটিত হয়। তুমি কোৱাচোন সেই ঠাইখনৰ মানে কে কেনেকুৱা ধৰণে হেৰি হয়, এতিয়া মানুহৰ মাজতো সংঘৰ্ষ হয় কেতিয়াবা ধৰা। মানুহে মানুহৰ লগতে কাজ কাজিয়া লাগে। আকৌ কেতিয়াবা তোমাৰ ধৰা বন্য পানী ওলালে, হাতী ওলালে, জীৱ জন্তু ওলালে, মানুহ আৰু বন্যপাণীৰ মাজত সংঘাত হয়। গতিকে আহ তুমি অকমান কোৱাচোন তোমালোকৰ ফালে তেনেকুৱা ধৰণৰ কিবা ঘটনা হয় নে? কোনোবাই চিকাৰ কৰে নেকি বা এনেকুৱা ভাবে কোনোবা বহিৰাগত মানুহ আহি বহিছে নেকি বা পাহাৰ খননৰ অ অন্যান্য নতুন নতুন কিবা ফেক্টৰী সেক্টোৰী বহিছে নেকি কোৱাচোন অকমান।
আমাৰ এইফালে মানে তেনেকে বন্যপ্ৰাণী চিকাৰ-দিগাৰ নহয় মানে এইফালে আমাৰ ক্লাব আছে তেনে, হেৰি কৰি থয়, বন্ধ কৰে। সেইবোৰ বন্যপাণী স্বীকাৰ কৰা। আৰু আনফালে বহিৰাগত বহিৰাগত মানুহ আহি বহেহি।
হয়।
মানুহ বহুত মানুহ মানে বহিছে বহিৰাগত। কিন্তু পাহাৰ চাহাৰ খনন হয়।
হয়, হয়।
তাৰ পিছত এইটো ফেক্টৰী-চেক্টৰী বাৰু ইমান হেৰি হোৱা নাই এইফালে।
অ', হয়, হয়, হয়। আচলতে মানে কি হ'ল মানে কথাটো মই তোমাৰ আমাৰ এই বান্দদেৱা চাইডৰ যোনটো পাহাৰ আছিলে
হয়, হয়, হয়।
আচলতে সেই পাহাৰটোৰ ক্ষেত্ৰত মই কথাখিনি মানে প্ৰলক্ষ কৰিছিলো কাৰণে মই তোমালোকৰ সেইফালে একচুৱেলি সুধিলো মানে কথাটো। গম পাইছা? মানে বান্দদুৱা চাইডৰ যোন খিনি পাহাৰ আছে, সেই-সেইফালে মানে সেই কাৰবাৰটো হৈ আছে মানে একচুৱেলি। অ' খন-খনন কা ৰ্য্য হৈ আছে। তাৰপিছতে তোমাৰ আ- তাতে মানুহৰো অবৈধভাৱেও হৈছে বসতি। ইয়াৰ উপৰি মানে চিকাৰ-টিকাৰো কৰে মানে। সেইকাৰণে কথাটো সুধিছোঁ মই তোমাক। ধৰা আ-আ-আকৌ তোমাক লৈ এইফালে হাতী-চাতি ওলায় নে নোলায়? ওলায় ন'? হাতী ওলায়- এনেকুৱা আম- হা আমাক কিবা অনিষ্ট কৰিছে নে এনেকুৱা হাতীয়ে মানুহক, কিবা মানুহ আৰু হাতীৰ মাজত কিবা সংঘৰ্ষ হৈছে
অ', হয় ঘৰ চৰ ভাঙে আৰু। যোৱা বছৰ আমাৰ ইয়াত এ-এজন মানুহ মাৰিছে মানে হাত
অ', হয়, হয়। এইটোতো এটা বহুত ডাঙৰ কথা, এইটো এটা বহুত ডাঙৰ কথা। এ-এ-এতিয়া তুমি মোক এটা অকমান কথা কোৱা, এই বন্য পানী বিলাক যে ওলাই আহিছে যে হাবিৰ পৰা, এতিয়া তুমি কি বুলি ভাবা? তুমি কি বুলি ভাবা? আমি সিহঁতৰ বসবাস মানে সিহঁতে থকা ঠাইবিলাক আমি চফা কৰি আমি বসবাস কৰাৰ কাৰণে সেইটো হৈছে নে সিহতি খোৱা খাদ্যৰ অভাৱ হৈছে, মানে তুমি কি ভাবা? আমাৰ কাৰণে হৈছে নে সিহঁতি আ- নিজে - নিজে ওলাই আহিছে সেই ক থাখিনি বা আমাৰ ভুল আছে নেকি তাত?
আমাৰ বহুত ভুল আছে, কাৰণ তাৰ গ- মানে থকাৰ গছ-গছনি এইবোৰ কাটি মেলি আমাৰ মানুহ বসবাস কৰিছে তাত। সেই কাৰণেও হৈছে আৰু খাদ্য-বস্তু তেনেকে মানে পাহাৰত আগতে ভালকে থাকে। খাদ্যবস্তু থাকে। এতিয়া মানুহে তাত গৈ পেলাই গছ-চছ কাটি বসবাস কৰিছে। সেইকাৰণেও হৈছে। সেইকাৰণেতো মানুহ চব মানুহৰ হেই এইটো গলটি ।
হয় - হয়, হয় - হয়, ভুল হৈছে ন' আমাৰ। অ' গতিকে- হয় - হয়, দা গতিকে আমাৰ কি ছে যেতিয়া চিভিলাইজেশ্যনটো বাহি মানুহৰ জনসংখ্যাটো বাঢ়ি, বাঢ়ি গৈ আছে। ল- লগে-লগে কি হৈছে। নাই মানে যোনটো বসবাসৰ স্থানটো কমি গৈছে আ-আ অ' এটা কথা কৈছে। পিছত তোমালোকৰ সেইয়া জনজাতীয় মানুহবিলাক আছে ধৰা চাহপাত-তাহপাতৰ আ হেৰিয়ও ক্ষেত্ৰত। আছেনে নাই এতিয়া সে এতিয়া সেই মানুহবিলাকেই হওঁক বা তাতে যোনবিলাক ট্ৰাইবেল মানুহ আছে। হয়ে নে নহয় কওক, পাহাৰত বসবাস কৰা মানুহৰ তেওঁলোকৰ খাদ্যাভ্যাস তেওঁলোকৰ খাদ্যাভ্যাস বা তোমালোকৰ সতে নিমিলে চাগে হয় নে হয় তেওঁলোক। ক পৰম্পৰা ধৰা ঘ-ঘৰ-ঘৰৰ বনোৱা শৈলীয়ে হওঁক বা কাপোৰ পিন্ধা শৈলী হওঁক। সেইসমূহ নিমিলে এ সেই-সেই-সেইবিলাক তেওঁলোকৰ বেলেগ বেলেগ পৰম্পৰা। গতিকে মানে মই সেইটোৰ ওপৰতে অলপ মানে ৰিচাৰ্চ কৰি আছো আচলতে। এতিয়া আহিলে আমাৰ পাহাৰৰ সৌন্দৰ্যৰ কথা এতিয়াতো অ' এ এতিয়া তাতে তোমালোকৰ যি এতিয়া পাহাৰৰ যোনটো। প্ৰাকৃতিক সৌন্দৰ্য আচল সঁচাকৈ অপূৰ্ব বা মনোমোহা সেই ক্ষেত্ৰত তুমি কি কবা? এতিয়া এই পাহাৰৰ সৌন্দৰ্যটো কোনবাখিনি নহয় কোনোবা খিনি কমিছে নেকি কাৰণ গছ-গছনি আজিকালি যথেষ্ট খিনি কাটিবলৈ লৈছে মানুহে হয় নে নহয়। হয় সেই সময়ত। জুম খেতি কৰিবছে কিছুমান মানুহে। গতিকে সেই ক্ষেত্ৰত তুমি কি কবা।
হয় জুম খেতি আমাৰ ইয়াত পাহাৰত জ্বলাই পেলাই জুম খেতি কৰা হয় ত সেই সেইকাৰণে মানে ইয়াত বহুত জীৱ-জন্তু। তোৰ থাকিবলৈ ঘৰ মৃতু হয়, মৃত্যু হয়, মৃত্যু হয়, মৃত্যু হয়। সেইবাবে এইটো জুম খেতিটো ইমান কৰিলে ইমান ভাল নহয় মানে পথাৰ আছে পথাৰ। কৰিব লাগে কিন্তু জুম খেতি কৰাৰ কাৰণে আমাৰ ইয়াত বহুত অনিষ্ট আছে মানে। আৰু পাহাৰৰ গছ গছনি কাটি গোটেই চাহপাত হেৰি লগাইছে ছাগচ
হয়, হয়, হয়।
সেইকাৰণেও হেৰি হৈছে
হয়, হয় আচলতে অ, সেই সেইখিনি কথা আচলতে, মানে কি হৈছে আজিকালি মানুহে সেই বিজ্ঞান পদ্ধতিটো মানে ব্যৱহাৰ কৰা নাই মানুহ বিলাকে, এতিয়া আচলতে আ, তুমি যোন যোনটো কৈছা হাতী চাতী ওলাই আহে বা মানুহৰ, আৰু হাতী, আউ অন্যান্য জংঘলৰ পৰা এতিয়াতো হিংস্ৰ প্ৰাণীবোৰতো ওলোৱাই নাই বা আছে নিশ্চয় আছে, নে নহয়?
উম, আছে, আছে, আছে।
গতিকে, এই, তুমি কি ভাবা এই আমি যে যিমানে আমি এইবিলাক মানে দখল কৰি কৰি গৈ থাকিম সিমানে বাৰু আমি এই জীৱ জন্তু বিলাকৰ, আহ, মাজত আমাৰ সংঘৰ্ষটো বাঢ়ি বাঢ়ি গৈ থাকিব নেকি?
এ, সেইটোতো যাবই, কাৰণ আমাৰ ইয়াত তেহেঁতৰ ঘৰত যদি আমি সোমাও, আমাৰ ঘৰলৈতো তেহঁত আহিব ন? সেইবাবেতো আমাৰ ইয়াত এই ইমান ওলাই আহে যোৱা বছৰ আমাৰ ইয়াত, যোৱা বছৰ ইয়াত আমাৰ ইয়াত বাঘু উলাইছিলে।
গতিকে সেইটোৱেটো কথা মানে কি হৈছে এটা এটাকে বন্যপ্ৰাণীসমূহ বাহিৰলৈ ওলাই আহিব লাগিছে। কাৰণ খাদ্যৰ অভাৱ হয় আমি যেতিয়া তেওঁলোকৰ গোটেই খাদ্যৰ মেইন হেৰিটো কাটি মানে আমি চফা কৰি গোটেই জংঘলবিলাক হেৰি কৰি দিছোঁ, গতিকে স তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ এটা হেৰি হৈছে এতিয়া আ, এতিয়া এতিয়া বাৰু সেই পাহাৰৰ প্ৰবন্ধটোৰ কথা আমি অলৰেডি মই কৈছোঁ ময়ো যথেষ্টখিনি এতিয়া ৰিচাৰ্জৰ পৰা সুবিধা হল সেইখিনি কথা কৈছো এতিয়া চৰকাৰী আচ ক্ষেত্ৰত তুমি কোৱাচোন বাট পথৰ কিবা অসুবিধা আছে নেকি তোমালোকৰ সেইফালে?
বাট পতৰ অসুবিধা মানে আছে ইমান নাইকিয়াও নহয় কিন্তু বহুত বাট পথৰ অসুবিধাটো কমিছে আজি কালি
হয়, বাট পথৰ অসুবিধা ইমান নাই ন' বাকী এনেকুৱা খোৱা খোৱা পানীৰ অসুবিধাৰ ক্ষেত্ৰত কিবা কিবি প্ৰব্লেম আছে?
খোৱাপানীৰ অসুবিধা ত' নাই বাৰু জল জীৱন মিছন আমাৰ ইয়াত আছে।
আছে হয় ন' পানীৰ পানীৰ প্ৰকৃত পানীৰ উপযুক্ত সুবিধা পোৱা তোমালোকে?
উম, পানী উপ
হয়, হয়, সে মানে একচুৱেলি সেই তোমালোকৰ মানে সেই সেই সমূহ ঠাইৰ কাৰণে আচলতে জল জীৱন আঁচনি আচলতে আ, সৃষ্টি হৈছিলে যোন যিসমূহত ঠাই আ সঠিক ৰূপে মানে পানী পোৱা নাযায় তেনেকুৱা ধৰণৰ ঠাইত পানী যোগানৰ কাৰণে জল জীৱন আৰু মই ভাবিছো তোমাৰ লোকৰ তাত জল জীৱনে সফলতা লাভ কৰিছে হয় নে?
হয়, হয় ইয়াত লাভ দিছে
আকৌ আৰু এটা কথা তোমালোকৰ আ, কি হয় এই ঘৰ চৰ বনোৱা ক্ষেত্ৰত বা বসবাসৰ ক্ষেত্ৰত এই ঘৰ চৰ বনাই থলে কিবা আ
আমাৰ প্ৰব্লেম ঘৰ চৰ বনোৱা হৈতে নহয় নিজৰ উঠা মানে শিল বালি উঠাব পাৰে মানে।
অ', নদী আছে ন' এতিয়া এ এতিয়া অকমান অকমান ব্য কথা লাগিছো তোমালোকৰ এইফালে এনেকুৱা জেগা আছেনে বাৰু য'ত আমি ধৰা অকণমান খানা চানা টাইপ অকণমান উ, ওলাই যাব পাৰো বা উপভোগ
আছে আছে আমাৰ দুৰপাং আছে চেঁচা আছে। জেগা আছে।
আছে ন, এতিয়া মানে, আহ, মই হয়, হয়, আমি মানে এই গৰমৰ দিনত, মানে এই জু বন্ধত এটা মানে আমি প্লেন বনাইছিলো যে আমি সেই তেনেকুৱা এটা ঠাইলৈ যাম, এতিয়া তুমি অকণমান মানে তাত তে পাহাৰ আছে নদী আছ ছে, হয়নে? আহ, এতিয়া তেনেহলে তেনেহ এতিয়া তেনেহলে আমি তালৈ ধুনীয়াকৈ যাব পাৰিম ন?
পাৰিবা, পাৰিবা, পাৰিবা, আমাৰ ইয়াত ৱাটাৰফলো আছে।
ৱাটাৰফল আছে হয়, মই তুমি যোনটো চেঁচাৰ কথা ক'লা নহয় আ, সেই চেঁচাৰ কথা যোনটো ক'লে সেই চেঁচাৰ কথা মানে মই শুনিছো বহুত জেগাত শুনিছো তাই তাৰ সৌন্দৰ্যটো বহুত ধুনীয়া সৌন্দৰ্যটো সৌন্দৰ্য ত' বহুত ধুনীয়া তাতে তোমাৰ বহুত মানুহ যায় আচলতে চেঁচালে। অ', গতিকে এইডখতক অকণমান শেষত মই এটা টপিকে সামৰিব বিচিম এই চেঁচাৰ ক্ষেত্ৰত কিবাখিনি প্ৰব্লেম হৈছে নেকি, যেনে ইমান খিনি দিনা মানুহ যাই যে তেওঁলোকে কিবা প্ৰদূষণৰ সৃষ্টি কৰিছে নেকি? পানীত চানীত তেনেকুৱা কিবা বেয়া বস্তু পেলাই নেকি, বা জেগাটো প্ৰদূষিত কৰি আহে নেকি, যাৰ ফলস্বৰূপে নদী বিলাক আজিকালি প্ৰদূষিত হোৱা দেখা পোৱা যায়, মাটিসমূহ প্ৰদূষিত হোৱা দেখা পোৱা যায়।
হয়, আমাৰ ইয়াত মানে চেঁচা বুলি কোৱা জেগাতো বহুত প্ৰদূষণ কৰিছে। কাৰণ এইবোৰ, অকমান মদ খাই পেলাই তাত কৰে মানে, তাত বটলবোৰ তাতে ভাঙি পেলাই থৈ আহে মাছৰ হেৰিয়ৰ কাৰণে, মা মানে মাছ চাছ সেইবোৰ কাৰণে বেয়া ন পানীত, আৰু তাত মানুহ নামিবও নোৱাৰে।
হয়, হয়, হয়, হয়, হয়, এতিয়া সেইখিনিয়ে তেনেহলে কথাখিনি ন? গতিকে, তাৰ কাৰণে আমি আচলতে সকলো সচেতন হোৱা উচিত। এইকা মানে, শিক্ষিত, শ শিক্ষিত যুৱক হিচাপে আমি সেইখিনি ক্ষেত্ৰত সচেতন হোৱা উচিত।
হয়, হয়, হয়, হয়, হয়।
কৰিছো, অ, অতি সোনকালে আমি লগ পাম। বাঁহী ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰি, তোমাক, তোমাৰ সৈতে পুনৰ মই সং যোগ হ'ম, গতিকে আজি ভালেই লাগিলে কথাখিনি পাতিম, আশা কৰিছো তুমিও ভালেই পালা, গতিকে পুনৰ লগ পাম আকৌ এটা নতুন বিষয়েৰে।